হেল্ল', হয়। কি কৰি আছে?
মই আপোনাৰ এই ৰাতিপুৱা উঠিলো আপোনাৰ, অ।
হয়, উম-উম। বাকি খোৱা পানী?
খোৱাপানী এতিয়া জলপান খাব লাগিব আপোনাৰ। তেনেকে খোৱা নাই মই উঠিছোঁহে মানে আউ।
অ তাকেহে, আ ক'বাত যোৱা মেলা নাই নেকি?
আ যোৱা নাই বাৰু ই তিয়া। যাম অকণমান পিছত যাব লাগিব আপোনাৰ গাড়ী আছে আমাৰ ইয়াতে, ত' তাত যাব লাগিব, আপুনি?
এইকণ আপোনাৰ-আপোনাৰ কিহত যাব আমাৰ এইখিনি যিহেতু অলপমান
বাছ গাড়ী কিবা চলেনে, উম।
গাঁৱৰ ভিতৰৰ অঞ্চল সেই টো কাৰণে আপোনাৰ বাছত বাছ ততে যাব লাগিব বাছ এখ
হয়, হয়, হয়, উম, হয়-হয়। অ মানে এটা টাইমতে লে ন, আপোনালোকৰ সেফালে বাছ খন।
হয়, এটা টাইমতে মানে এইখিনি এইকণ পায় আৰু বাচখন আহি।
অ, তাকেহে মানে আপোনালোকৰ তাৰপৰা চহৰলে কিমান দূৰ হয় এনে নিয়মত। নাই কমেও চাগে পোন্ধৰ বিশ কিলোমিটাৰ হ'ব চাগে?
নাই তাতকৈ বেছি হ'ব আপোনাৰ, চহৰলৈ আপোনাৰ মোটামুটি ত্ৰিছ পইত্ৰিছ পইত্ৰিচ
উম তাকেহে, বাছ নে বহুত হেল্প কৰিছে দেই নহ।
এইটো হয় দে বাছখন অহাৰ পৰা মানে নে বহুতখিনি ক্ষেত্ৰত আমাৰ সুবিধা হৈছে।
তাকে এইটো যেতিয়া যদি চাই ন যাতায়তৰ ব্যৱস্থাটোত অ মানুহক বহুত হেল্প কৰিছে ন উম হয় হয় আমাৰ ফালে একে আপোনাৰ দছটামান বজাত এখন বাছ যায় মানে নিয়মত যায় এখন আৰু ইভা ইভাগে যদি চায় নৰ্মেল মানুহবোৰে চাইকেল লৈ ফুৰে বা আজিকালি অলপমান অ বাইকো চলাব লৈছে মানুহবোৰে কিন্তু অ অলপ দুদিনমানৰ আগত তা মানে আজি পৰা প্ৰায় ছয় সাত বছৰমান মানৰ আগত সম্পূৰ্ণৰূপে চাইকেলে আছিলে কিন্তু আজিকালি যাতায়ত ব্যৱস্থাটো উন্নত হোৱাৰ লগে লগে মানুহে বাইক বা স্কুটি আৰু নিয়মত যোনখিনি বাছ যায় সেইবোৰক তেনে হেল্প হৈছে আপোনাৰ তাতো একে নে চিটিউচন
প্ৰায়পক্ষত একে হয় ক'ব গ'লে অ আমাৰ ফালেও যথেষ্ট এতিয়া বাইকৰ প্ৰচলনটো বাঢ়িছে এতিয়া বাইক মানুহৰে লোৱা কৰিছে তথাপিতো মানে আ আমাৰ মেইন কথা টো হৈছে ৰাস্তা পদূলি আমাৰ ইয়াৰ ইমান এটা ঠিক নহয় ৰাস্তা ঘাটবোৰ আমাৰ সিমান এতিয়াও মানে আহ ঠিক নোহো বাবে যাতায়াত মানে বাছ সদা চলনৰ কাৰণে মানে অকমান অসুবিধা হৈ পৰে তথাপিতো আমাৰ যিটো আমাৰ মেইন ৰাস্তা হয় মানে সেই ৰাস্তা ভাগ মানে অকমান পকী হোৱা সুখী হৈছে চ' গতিকে সেই ক্ষেত্ৰত আ ম বাছ চলাচল টো মানে এতিয়া
হয় অ অ ঠিকে আছে বাৰু এইটো কাৰণ অ যাতায়ত হলেও তোমাৰ ৰাস্তা পদুলিও ভাল হ'ব লাগিব ন আপোনাৰ এতিয়াতো এতিয়া বাৰু বেলেগ কে যদি চাব যায় তাই যদি পানীত চলা হলেও বেলেগ কথা আছিল বা এটা আ ম বায়ু মাধ্যমত চলাটো বেলেগ কথা তাৰ বাবেতো বেলেগ বেলেগ যাতায়ত আছে কিন্তু এতিয়া আকৌ মাটিত চলাৰ কাৰণটো নিশ্চয় ৰাস্তাই ভাল হ'ব লাগিব। অ' আজিকালি প্ৰায় ভাল হৈছেয়ে বাৰু ৰাস্তা পদূলিবোৰো। মানে আহ যেনেকে আগতে যিমান ৰাস্তা ৰাস্তা নাছিল বা হাবি কাটি মানুহে ৰাস্তা বনাইছিল বা নহ'লে কি আহ য'তে ত'তে শিলগুটি পেলাই দিছিল বা মানে একো বালি হওক, সেইবিলাকতটো এখন বাছ বা এখন নৰ্মেল যাতায়তটো সম্পূৰ্ণৰূপে চলাব নোৱাৰে, বহুত অসুবিধা আছিলে কিন্তু আজিকালি সেইবোৰ বহুত কমিছে। আৰু অ' যদি আপোনাক যদি কোৱা যায় যে মানে এতিয়ালৈকে আপুনি কি'হত উঠা বেছি প্ৰেফাৰ কৰিব মানে ভাল পাব যাবলে।
মইতো আপোনাৰ বাছত। বা যিখিনি আমাৰ ৰাজহুৱা যি সেইখিনি আমাৰ যান বাহন, সেইখিনি উঠি বলৈ কাৰণে বেছি মই সুবিধা পাম। কাৰণ, সেইখিনি আমাৰ কাৰণে যেতিয়া মানে কাৰণ সকলোৰে যিহেতু বাইক এখন কিনাৰ ক্ষমতা নাথাকে, বা বাইক এখন কিনাৰ সকলোৰ বাবে সক্ষম নহয়। গতিকে, আমাৰ যিহেতু চৰকা কাৰে বা আমাক ৰাজহুৱা যান বাহনৰ যোগান ধৰিছে, গতিকে ৰাস্তা পদূলি সমূহ ভাল হোৱাৰ লগে লগে আমি এইখিনিয়ে এইখনত যাবৰ কাৰণে আমি মানে বিছ চাৰিম আৰু।
হয় হয় হয়, সেই ঠিকেই কৈছে বাৰু। আৰু এটা কথ কথা আহি যায় দেই মানে এতিয়া যাতায়ত এতিয়া বা গ'লেই নহ'ব ন তাৰ ওপৰতো কিছুমান ৰক্ষণাবেক্ষণো থাকিব লাগিব। এতিয়া কথা এটা কৈছো যেনেকে চৰকাৰে কিছুমান চাইন উলিয়াই যে এইফালে টাৰ্ণ কৰিব নোৱাৰে, বা ইফালে পোনে পোনে যাব লাগিব, বা ইফালে সোফালে স্কুল আছে বা কলেজ আছে, সেইবিলাকৰ ওপৰতো টো ধ্যান দিব লাগিব ন, এতিয়া যাতায়তটো হ'লেই নহ'ব ন? যদি চাব যায় সেইবিলাকোতো আপোনালোকৰ তাত এইয়া বিলাক বনোৱা হৈছে নে যে চাইন বৰ্ডবোৰ, কাৰণ যাতায়ত বুলি ক'লে চব আহিব, নহয় জানো? ৰাস্তাৰ পৰা ধৰি চাইনৰ পৰা ধৰি চলোৱা লেগে আৰু নেকি ড্ৰাইভাৰ লেগে নহয় জানো? তাৰপৰত এ আপোনালোকৰ তাত ঠিকেই হৈছেগে নে?
হা হা কি কৈছে?
মানে মই কৈছো যে মানে যেনেকে এখন গাড়ী বা বাহ খন চলালে নহ'ব তাৰ লগতে কিছুমান নীতি নিয়মো থাকে ন?
হয় অ নীতি নীতি অ নীতি নিয়ম নীতি নিয়মখিনিৰ কথা কৈছে ন নীতি নিয়ম খিনিৰ ক্ষেত্ৰত অ যথেষ্ট পৰিমাণে উন্নত হৈছে কাৰণ এতিয়া যিহেতু ৰাস্তা পদূলিসমূহ এতিয়া ধুনীয়া কৰিবলৈ লৈছে গতিকে গতিকে ৰাস্তাৰ কিনাৰত থকা আপোনাৰ যিখিনি ফলক চিনৰ ফলক বা স্কুল এখন আছে ইয়াতে বা ৰাস্ আগত আগত স্পীডব্ৰেকাৰ আছে বা সেইবিলাক ফলক সমূহ তাত লগাই দিয়া হৈছে আৰু সেইখিনি মানুহে নীতি নিয়ম এনে বৰ্তমানলৈকেটো মানি চলি আছে বাৰু। অ পিছলৈ নাজানো কি হয়। কি নহয় কিন্তু এইখিনি মানি চলা উচিত যিহেতু আমি আহ এইবিলাক কে আমাক এটা অ অঘটন বা দুৰ্ঘটনাৰ পৰা এইবিলাকেই আমাক বচায় গতিকে এইবোৰ মান এইটো মানি চলাটো জৰুৰী হৈ কাৰণ আজিকালি আপোনাৰ অ যদি এই ফলকবোৰ আঁতৰাই দিয়া নহয় আমি যদি এটা গৈ থাকো। সন্ সন্মুখত যদি বা ওচৰত যদি এখন স্কুল এখন আছে তাত থকা ল'ৰা ছ ছোৱালীবোৰ তাৰ সেই ৰাস্তাৰে অহা যোৱা কৰে। গতিকে, সেই ৰাস্তাৰে অহা যোৱা কৰা অৱস্থাত যদি গাড়ী ম কৰে যদি সেইবোৰত ফলক নেদেখি সি দায়েক
হয়।
এনে ডাইৰেক্টলি গুচি যায় তেতিয়া আপোনাৰ যথেষ্ট
উম, দুৰ্ঘটনা সম্ভাৱনা থাকে, উম।
গতিকে
সেইটো হয়, হয়-হয় কাৰণ এটো মানিবই লাগিব। প্ৰতিটো বস্তুত যিহেতু নিয়ম কানুন থাকে, এখন যিহেতু এ- এ কিমান সময় কম কৰাই দিয়ে ন এখন যাতায়তে। এতিয়া আপুনিয়ে ক'লে ত্ৰিশ কিলোমিটাৰ আছিলে ন। অঁ ঘৰৰ পৰা চহৰলে দূৰত্ব চাওকচোন বাৰু ত্ৰিশ কিলোমিটাৰ দুৰত্ব ইভাগে যদি আপুনি যায় কিমান টাইম লাগিলেঁতেন। নাইকমেও চাগে পাঁচ ঘন্টামান লাগি গ'লহেতেন যদি খোজকাঢ়ি যোৱাহেঁতেন পাঁচ চাৰি ঘন্টা, তাতছে বেছি লাগিলেও কম নালাগে।
খোজ কাঢ়ি মানে আপোনাৰ গোটেই খন আমি আ অঁ খোজকাঢ়িও যাব লাগিব আৰু কিছুদূৰ আগৰ পৰা আমাৰ এই খিনি পাৰ হ'বলৈ আকৌ আপোনাৰ বা এইবোৰ
হয়।
এইব গাড়ী আমি য লগা হয় ঘোঁৰা গাড়ী বা গৰু গাড়ী এইবাক। আমি সেই কৰিব লগা হয়। যিবোৰ আমাৰ অকণমান আমাৰ পৰা নাইকম তিনি চাৰি কিলোমিাৰ যোৱাৰ পিতহ আমি বাজ ময়ো সুবিধা পাওঁ গতিকে এই কণ জাত যাওঁতে আমি গৰু গাড়ী বা এইবোৰতে যাব লাগে।
হয়-হয়
বা য'ত আমি গৰু গাড়ী, বা তেনেকুৱা মানে যতবোৰ যোৰ যিকোন ঠাইত নষ্ট খুলেই টাইপৰ।
হয়-হয় উম-উম এতিয়া আপুনি ক'লে ন গৰু গাড়ী এইটো কওঁতে এটা কিন্তু এটা আপুনি চাব দেই। জাতায় ব্যৱস্থা আগতে কেনেকুৱা চাওকচোন বাৰু। গৰু গাড়ী ঘোঁৰা গাড়ী আৰু চাগে কিছুমানে। যান বাহনৰ কাৰণেতো বাত খোজকাঢ়ি গলৈ কিছুমান গাধৰ ইউজ কৰা হৈছিল। হয় নাই এতিয়া চাওকচোন বাৰু কিমান এটা ফ্ৰেচ আহি গ'ল। এটা মান এটা জীৱৰ পৰা। এটা যন্ত্ৰ লাগে। কিমান উন্নত হৈছে ভাবকচোন এবাৰ উম সেইটো। যুগত ইমান খিনি সম্ভৱ আছে আৰু। চাকে ভৱিষ্য আৰু কিমান যান বাহন লাব এতিয়ালৈকে এইটো ভালদৰে চব দেখা পোৱা নাই। এতিয়া চকুৰে যদি দেখা পোৱা লগতে আছে ৰেল গাড়ী বা গাড়ী মটৰ আৰু উৰা জাহাজ বা আৰু এতিয়ালৈকে যো আমিতো সাগৰৰ পৰা নাথাকো নহ'লে জাহাজো দেখিলো হয় চাগে উৰা জাহাজো আৰু চৰি। মানে জাহাজ। নৰ্মেল জাহাজ। চোন বা কিমান এটা পৰিৱৰ্তন ঘটিলে ন।
কৰিবটো সচাকে ক'ব গ'লে এটা কথাষাৰ জানো অভাৱে আৱিষ্কাৰৰ মূল বুলি গতিকে অভাৱ যেতিয়া আমাৰ ক্ষেত্ৰ অভাৱ হৈ গতিকে বিজ্ঞান স ক্ষেত্ৰত আমাক যথেষ্ট পৰিাণে বা
হয়
সহায় কৰিলে এইটো ক্ষেত্ৰত গতিকে এই যান্ত্ৰিকতাই আমাক নাজানো এ কৃত্ৰিমত মানে এই কৃত্ৰিমতাই আমাক কিমান তো মানে লৈ যায় বা কিমান দূৰলৈকে আমি যাব পাৰোঁ আৰু এতিয়ালৈকে আমাক যথেষ্টখিনি সহায় হৈছে গতিকে বিজ্ঞানৰ এনেকুৱা সৃষ্টিয়ে হ গতিকে বিজ্ঞানৰ এনেকুৱা সৃষ্টি আকৌ অবিৰত হৈ থাকক গতিকে তাক সেইকাৰণে আমিও বিচাৰোঁ আৰু নতুনন আৰু নুন ন ন টেকনলজি বা প্ৰযুক্ত ক্তি বি্যা উন্নত
উম হয় হয় অ এইেইটো কাৰণে উন্নত দে মানে উম পাৰ বিলাকো এতিয়া পিছলে কি আহে বা কেনেকুৱা আহে নাজানো কিন্তু এইটো ক্ষেত্ৰত মানে যান বাহনৰ ক্ষেত্ৰত অকল যে মানুহকে হেল্প নহয় মানে আমাৰ পৃথিৱীখনত এটা নতুন এটা যুগলৈ পৰিৱৰ্তন কৰি নিছে যদি চাব যায় কাৰণ আজি যান বাহন ৰখি গলে অকল যে মানুহে অহা যোৱা খতম্ব নহয় তেনেদৰে যেনেকৈ আমাৰ ৰপ্তানি বা আমদানি হয় ইখনৰ পৰা সিখনলৈ মানে কিছুমান বস্তুতো আমাৰ উঠাই নোপাব পাৰে বেলেগ এ ঠাইও পাব পাৰে বা সেইবোৰ ক্ষেত্ৰতো চাক যান বাহনেতো সহায় কৰে এখন মানে এটা যদি ক'ব যে ন এখন ৰাষ্ট্ৰ বা এটা নেশচন বচাই আছে যান বাহনোই যদি চাই উম। হয়, এতিয়া যান বাহমতো কথা ক'লে বহুত। মানে কি ক'ম আৰু বহুত থেংকফুল ক'ব লাগিব। আৰু চাগে আকৌ এবাৰ আকৌ পাতিব পাৰি কথা।
পাৰি পাৰিব, পাৰিব পাতিব পাৰি এই যান-বাহনে আপোনাক আমাক। যথেষ্ট সময় ক্ষেত্ৰতে হওক বা আপুনি কলে আমদানি ৰপ্তানিৰ ক্ষেত্ৰতে যথেষ্ট। ত' বহুত গুৰুত্বপূৰ্ণ কথা দেই। কাৰণ আমি আগতে যিমান সময় আমাক লাগিছিলে, কিবা এটা বস্তু আমি আমদানি-ৰপ্তানিৰ ক্ষেত্ৰত এতিয়া যান-বাহন আমাৰ উন্নত হোৱাৰ বাবে সেইখিনিও যথেষ্ট কম সময়ত আমি সেই বস্তুখিনি মানে লাভ কৰিব সক্ষম হৈছো, গতিকে ভাল লাগিলে। এই আপোনাৰ এ কথাখিনিৰ ওপৰত কথা পাতি অ আকৌ আমি এনেকে কেতিয়াবা
উম হয় হয় ঠিক আছে দিয়ক তেতিয়াহ'লে।
ঠিক আছে দিয়ক ভাল লাগিল দিয়ক।